হেল্ল', অ, এই অফিচত আছিলো।
অ, হয় নেকি ভাত চাত খালা নে? মই এনেই বহি আছো ঘৰত বহি কিনা এই কি কয় তোমাৰ এ মধুৰীয়াম এইচ খানি কিনে খাই আছো।
অ, মধুৰিয়াম খাই আছা নেকি তোমাৰ গছ আছে নেকি মধুৰিয়ামৰ?
অ, গছ আছে মধিৰামৰ সেইটোয়ে খাই আছো অলপ এতিয়ালো তোমাৰ এই ধুৰিয়ামৰ চিজন হৈছে পকিছে সেইটোয়ে তোমাৰ অলপ ৰে জেলি আৰু নিমখ দি কিনে খাই আছো।
উম, ভাল লাগে এনেকে খাই।
উম, সেনেকুৱা ভাল লাগে তুমি খোৱা নে?
অ, মই খাও-খাও।
অ, ভাল লাগে নহ এনেকুৱা।
তোমাৰ গণেশগুৰি নহ'লে চিটি চেণ্টাৰৰ বাহিৰতে পায়।
অ, হয় নেকি?
অ',
অ, এইটো তোমাৰ এই ছোৱালী এইটো বেলেগ হৈ চাগে এইটো বাহিৰৰ হয় চাগে মঠ
অ, এইটো বাহিৰৰ মধুৰিআম এইটো বহুত ডাঙৰ - ডাঙৰ মধুৰিআম থাকে। অ, এইটো উম, এইটো মানে আমাৰ ঘৰ অ, হা এইটো বাহিৰত থাকে মানে।
অ', অ', বাহিৰৰ হয়হে অ, মিঠাও থাকি নেকি?
অ, মিঠাও থাকিব আৰু তোমাৰ
অ, তুমি ক্ষীৰা খাইছা না ক্ষীৰা। তিহও। অ', অ', তিহটোও বহুত বঢ়িয়া লাগে নিমখ দি খাই এইটোও বেছি
অ ', অ', হয় নেকি অ, সেইটোও খাও মই ঘৰত বনাই খাও কেতিয়াবা। মইতো মানে সেইবোৰ ঘৰতে খাও বনাইকিনে।
হয়-হয় এনে তুমি চালাদ খাইছানে?
অহ, শ্লাদ খাও মই শ্লাদ মানে তোমাৰ তিহ মূলা আৰু তোমাৰ এই বিলাহী আৰু কি কয় তোমাৰ পিয়াজ চিয়াজ চব দি কিনে মিক্স কৰি বনাও কেতিয়াবা গাজৰ আৰু বিট। সেই যে বিত যে থাকে সেইটোও বনাই কিনে খাও ভাল লাগে। উম, তুমি খোৱা নে ঘৰত বনাই।
হয়-হয় খাও। আৰু কি বনাই আছে এতিয়া।
এতিয়াতো তোমাৰ সেই এইটোৱে মানে এতিয়া খাই আছো এইটোৱে বনাইকিনে। আৰু মানে এনেইতো তোমাৰ এতিয়া চিজন আৰু তোমাৰ অনাৰসৰো ছিজন হয় ন অনাৰসো খাই।
অ, অনাৰক ভাল লাগে তোমাৰ পুৰা এই কলা মছলা নিমখ দি পিনি খাব লাগে।
উম উম উম হয় মজা লাগে, অ হয়। তোমাৰ এই যে শ্বিলঙৰ ফালে গ'লে তোমাৰ এ টেঙা যে কিবা এই বেচে যে গোল গোলকে টেঙা থাকে তোমাৰ বগৰীৰ নিচিনা থাকে, ৰঙা ৰঙা। ষ্ট্ৰবেৰী ফ্লেভাৰো লাগে অলপ অলপ সেইটো মানে ভাল লাগে খাওঁতে।
হয় নেকি এইটো মই খোৱা নাই বৰ্তমান।
অ, হয় নেকি আৰু এনেই টেঙা বস্তু কি - কি খোৱা তুমি টেঙা ফল?
তোৰ মই টেঙা ফলচ তোমাৰ হৈ গ'ল আম খাও।
আম খোৱা আমটো কেচা খোৱা?
অ, আমটো মানে কেচা খাও আৰু তোমাৰ যেনে কেহ গ'ল তেতলি।
উম উম।
এইটোও খাওঁ আৰু তোমাৰ হৈ গ'ল, আ বগৰী বগৰী। বগৰীৰ চাটনি খাইছা না তুমি? টেঙা টেঙা, উম বহুত ভাল লাগে অ জ্বলা পুৰা দি ৰেট চিলি দিপিনি গৰমত
দি কিনে, উম তোমাৰ এইটো গৰমত নহয় ঠাণ্ডাৰ দিনত হয় কিন্তু মানে তোমাৰ ৰ'দৰ মানে সে ওচৰত বহি কিনে ভাল লাগে এনেকুৱা ৰ'দ দি থাকে ন তেতিয়া বহি কিনে খাই ভাল লাগে বাহিৰত।
মানে তোমাৰ গলটোও মানে উম বেয়া হৈ যাব মানে তুমি
উম উম হয় এই বগৰীতো খাব নালাগে ঠাণ্ডা হয় যে।
অঁ
আৰু অলপ কেহা কেহাও লাগে যে সেইকাৰণে মানে, গলত ধৰি লয় আৰু।
অ আৰু তুমি এনে বগৰী খাইছা নাই এইটো বগৰী আচাৰটো খাইছা না মিঠা বগৰী আচাৰ?
অ অ খাওঁ এইটো ভাল লাগে তোমাৰ গুড় দি কিনে।
অ', গুৰ দি বনাই বহুত ভাল লাগে। তুমি বনাইছা নে কেতিয়াবা?
অ', মই বনাইছিলোঁ এবাৰ, মই তোমাৰ সেনেকুৱা আমলখিৰো বনাইছিলোঁ।
হয় নেকি?
অ', আমলখিৰো গুুৰ দি কিনে বনাইছিলোঁ, বৰ টেষ্টি লাগে কিন্তু।
মই আমলখিটোতো খোৱা নাই তোমাৰ এই বগৰীটোৱে খাইছোঁ।
অ', হয় নেকি? বগৰীৰো ভাল লাগে কিন্তু আমলখিৰো ভাল লাগে।
অ', অ', অ'।
হয় এনেকুৱা গুুৰ দি কিনে বনালে মিঠা-মিঠাও হয় যে, টেঙা-টেঙা মিঠা-মিঠা।
উম, এনেকে খাই ভাল লাগে আৰু।
উম হয়। আৰু এনে ফল মূল কি খোৱা? আচাৰ বনাওঁ তোমাৰ বহুত কিবা কিবি আচাৰ বনাওঁ।
অ', মানে কি-কি আছাৰ তুমি বনাব পাৰা মানে ভাল লাগে তোমাৰ?
মোক জলপাইৰ আচাৰ বনাওঁ মই।
জলপাই আৰু?
উম, আৰু মই এ তোমাৰ জলপাই নেমুৰো বনাওঁ, নেমু যি তোমাৰ এই নিমখত দি কিনে থৈ দিওঁ।
হয়-হয়-হয় এই গলি যায়, অ', অ', অ', খাইছো-খাইছো। বহুত ভাল লাগে মানে আজ তোমাৰ তেতিয়া পেট বিষালে নাই এইটো খাই দিলে বোলে ভাল হয় বোলে।
অ', অ', পেট বিষালে অ', হয়। ঠিকে ক'লা এইটো। সেইকাৰণে এইটোত থৈছোঁ আৰু আমি এইটো নাখাওঁ আৰু এনে ভাতৰ লগত, কেতিয়াবা পেট চেট বিষ হলে তেতিয়া খাওঁ। এনেও খাওঁ কেতিয়াবা এনে খাবলৈ মন গ'লে তেতিয়া খাওঁ। আৰু এনেই তোমাৰ হেৰি সেইটোৱে মানে তোমাৰ পেট চেট বিষ হ'লে তেতিয়া খোৱাটো ভাল হয় আৰু পেটৰ বিষৰ কাৰণে। উম, সেইকাৰণে খাওঁ আৰু তোমাৰ এনে ফল মূল কি ভাল পাৱা তুমি?
ফল মূল মোৰ তোমাৰ আম ভাল পাওঁ, এই তোমাৰ পকা আমকেইটা ভাল পাওঁ আৰু কল ভাল পাওঁ। আৰু এই তৰভুজ তৰভুজ ভাল পাওঁ
হৰণ থাকিলেও কলটো তোমাৰ বহুত মানে জাতিৰ থাকে কি কৰ ভাল অ জাহাজী কল হয় নেকি অ অ
এইটো বহুত ভাল লাগে তোমাৰ মানে ইমা ইমান মিঠা থাকে না তুমি একবাৰ খালে তোমাৰ পেটটো ভৰি যাব আৰু। খাব নোৱাৰিবা তুমি মনে। অ', ডাঙৰ-ডাঙৰ থাকে।
ওপৰত।
অ', আছে গছ আছে আমাৰ বহুত গছ আছে, লাগিয়ে থাকে। অ ঘৰৰে খাওঁ মই কিনি ক'ত খাম মই কিনি খা ব মানে মানে গছ আছে ক'ত কিনি খাব পাৰিম মই- আৰু ইমান খাব নোৱাৰি না বহুত লাগে।
উম বি-
কাঘভ কাকবাগ দি দিও বিক্ৰী নকৰো।
অ হয় নেকি?
অ কাকবাক কাকবাক দি দিও আৰু
অ ঘৰৰ ওচৰা ওচৰি মানুহক দি দিয়া চাগে অ অ
ভাল লাগে মানুহকেইটাকো খুৱাই
অ ভাল লাগে কিন্তু
অ কোনবো কোনবাই গছ
অ অ হয় তা কে উম ভাল লাগে কিন্তু সেনেকুৱা খালে। আৰু এনেই তোমাৰ মানে এনে কি কি আৰু কি কি লগাইছ ঘৰত গছ
এনে তোমাৰ মোৰ এ লাও গছ আছে লাও লাও লাগিছে
অ
আৰু তোমাৰ এ ফুল চুল লগা আছে অ যেনেকে হ'ল গেণ্ডা ফুল ৰৌজ হ'ল আৰু তোমাৰ এই পিংক কালাৰ ফুল এটা হয় এইটোও লগাইছো
অ হয় নেকি
আৰু তোমাৰ আম গছ আছে তিনিটাত
অ আচ্ছা অহ আমাৰো আছে আমাৰো ঢেৰ গছ। আছে তোমাৰ এই চজিনা গছো আছে আমাৰো ছজনা গছ, অমিতা গছ হ'ল তোমাৰ কঠলৰ গছ আছে আমাৰ কঠল কঠল খোৱা নে
অ কঠাল খাও ক ঠাল খাও বহুত ভাল লাগে কঠাল বাট ইমানো নাখাও মানে মোৰ মানে বে ছি খালে মানে ৰাতি গৰম লাগে বহুত।
অ ৰাতি গৰম লাগে আৰু তোমাৰ এহ উম আৰু তোমাৰ এই হৈ যায় মানে এই যে কি কয় পিম্পল হৈ যায় মুখত
হয় হয়
বহুত পিম্পলো হৈ যায় আৰু গৰমো হয় বহুত খালি গৰম লাগি যায় ন
এই কঁঠাল খালে তোমাৰ এই ঘামুৰি বেছি ওলায় অ তোমাৰ এই হাত ঘুৰিৰ পিঠিত ঘামুৰি ওলাই যাব তোমাৰ
উম উম হয় ঠিকেই কলে এনেকুৱা ওলাই আমাৰো উম সেই কানে কঠাল ইমান খাব নোৱাৰি অলপ চলপ খাব পাৰি কঠালৰ চব্জি খোৱা নে?
কঠালত চব্জি খাওঁ ভাল লাগে তোমাৰ এই মাং
অ অ মাংখৰ নিচিনা ভাল লাগে। মানে মাংসৰ নিচিনাই পুৰা মচলা চচলা দি কিনে বনালে বহুত টেষ্টি হয় কিন্তু
অ মাংস যেনকেই বনাই মান মেন মেনটো মানে কি কয় মানে কঠালটো বইল কৰি
অ অ অ এই সৰু সৰু কঠাল যে কেঁচা কঠাল সেইটো বনাও উম উম সেইটো বনাব পাৰি, ভাল লাগে। আমিও এনে কেঁচা কঁঠালাৰো বনাও।
আঠিয়া কলৰ চব্জি খাইছা নেকি? আঠিয়া কলৰ চব্জি।
আঠিয়া কলৰ তোমাৰ আঠিয়া কলৰ চব্জি খোৱা নাই তোমাৰ এনেই মানে যি জাহাজী কল হল। উম উম কেঁচা কলৰ খাইছো। তোমাৰ সেইটো এইটোও বনাইছিলো চিপছো বনাইছিলে এটা চিপছ পাই ন
হয় হয় হয় কলৰ চিপছ পাই অ
উম উম সেনেকুৱা বনাইছিলে এবাৰ অ
টো কিনি খাইছো ভাল লাগিছে।
অ অ সেনেকুৱা ভাল লাগে। মই এবাৰ ঘৰতে বনাইছিলো তোমাৰ কলৰ চিপছ আৰু তোমাৰ কলৰটো কে তোমাৰ পকা কলৰ পকৰীও হয় চোন।
হয় নেকি?
উম মই কেতিয়াবা বেচন দি কিনে পকৰীও বনাওঁ।
হয় নেকি মই মই বৰ্তমান এনেকে কল খোৱা নাই।
অ তোমাৰ সেনেকুৱা মিঠ মিঠা ভাল লাগে আৰু। কলত মানে তোমাৰ আটা দি কিনেও বনাব পাৰা নহলে তোমাৰ এই চাউলৰ পিঠাগুড়ি যে থাকে সেইটো
অ-অ-অ।
সেইটো বনাই সেইটো দিলেও তুমি ভাল লাগে সেইটো দিব লাগে অলপ গুৰ দিব লাগে সেনেকুৱা ভাল লাগে। পিঠা হয় তোমাৰ। পিঠা বনাব পাৰি আৰু পকৰী বনাব পাৰি আৰু মানে কলত মই কেতিয়াবা এ মইতো এনেই তোমাৰ কেকো বনাইছিলো এবাৰ, অ কলৰ।
অ কলৰ কেক বনাইছিলা!
উম উম, হয়। আৰু এনে এইটো তোমাৰ বানানাছেক এই যে কলৰ যে বানানাছেক যে কয় সেইটো বনাই খাইছা নে কেতিয়াবা?
এইটো মই খাইছো মানে। এইটো মই নিজে বনোৱাটো নাই। আমাত কিনি খাইছো।
কিনি খাইছে নেকি? অ ক'ত পায় এনেকুৱা? মইতো ঘৰতেই বনাই খাওঁ।
মই এই প্ৰতীক্ষাত হস্পিতালতে তা- খাইছিলো মানে। আমাক প্ৰতীক্ষা বাহিৰতে ফল মূলৰ দোক দোকান আছে তাতে জুচ চুচ চব বনাই মানে। এন্তে মানে এন্তে মানে ৰিয়েল‌ জুচ বনায় মানে। তোমাৰ যেননকে ফল মূল লব তুমি চুচ কৰবা কোনটো খাম কোনটো নাখাওঁ।
অ অ হয় নেকি? সেনেকুৱা তোমাৰ‌ আ আমৰো বনাব পাৰি আৰু এই যে অনাৰ যে পায় অনাৰ।
অনাৰস অ অ। এইটো অ অনাৰ এ ৰঙা কৰি অহ। এইটো খালে, এইটো খালে বহুত ভাল তোমাৰ টেজটো ভাল থাকিব আৰু তোমাৰ গাত এনাৰ্জিও বহুত আহে।
উম উম হয়, সেইটো ভাল লাগে এইটো খাই। সেইটো খাব লাগে তোমাৰ সেইটোৰো মানে তোমাৰ যুজ বনাই খাব পাৰে কিছুমানে তোমাৰ তিতা কেৰেলাৰো জুচ বনাই খায়।
অ তুমি খাইছানে?
মই নাই খোৱা এইতো। তিতাটো মানে বহুত তিতা থাকে যে সেইকাৰণে।
হা মই একবাৰ খাইছিলো।
হয় নেকি?
অ মানে ইমানো ইমানো বেয়া নহয়, ক'ব গলি মোক নিমখ চিমখ দি দিছিল। খাইছো, অকমান বেয়া লাগিছে।
ভাল হয় কিন্তু, এইটো পেটৰ মানে তোমাৰ কিবা কিবি কৃমি চিৰ্মি হ'লে মানে ম আৰু সেইটোৰ কাৰণে ভাল।
তেজৰ কাৰণে বহুত ভাল। তেজটো যিমান তিতা থাকিলে তোমাৰ চুগাৰ প্ৰেচাৰ নহব।
অ' অ'! হয়, ঠিকে ক'লা! খাব লাগে, উম! দিয়া ঠিক আছে, দিয়া হা।
অ'! দিয়া, দিয়া! ঠিক আছে।